হেল্ল' অ খুনচ নাই?
হেল্ল'
হেল্ল' অ শুছে নাই? শুনা পাইছে নাই বোলো? হেল্ল' শুনিছ নাই?
অজনে?
মই এতিয়া শুনিছো
আহ, হেয়া খবৰ খাতি কেনেকুৱা?
চ ভালেই মোটামুটি ভাল আৰু তোৰ নেটৱৰ্ অকমান শ্ল' আছেনে বাৰু?
নেটটো শ্ল' নহয় এই ডেলিভাৰীটোৱে দিগদাৰ কৰি আছে ফোন কৰি
এইঐ সেই কিবা কয় এইটো দন ডিষ্টটাৰ মডত লগাই থো দে
অ', লগাই লৈছো সেয়া মানে কি এই ভন্টিহঁতে এই পাৰ্চেল এটা ডাবুল দি দিলে তাৰ পিছতেত টো অ', কেনচেল নকৰিলে
আহ,
অলৰেডি এটা পাৰ্চ পিছ এইটো কেনচেল কৰি নিদিয়াৰ কাৰণে ফোন কৰি আছে সি মানে
চাই দাম দিব লাগে ন-
এ জানো ব নাজানে চলাব এনেই দি দিয়ে কব কবাক
উম মাকে
ভাত পানী বনাই হ'ল নে?
ভাত পিনী বনাই পেলাই আজৰি আৰু
অ', অ', মই এই দেউতাক চাহ, তাহ দিয় আজৰি হৈছো ৰাতিপুৱা। টেবলেট খোৱাৰ আগত দিব লাগে যে, চাহ।
এই দেউতা তহৰ গা, বাহো ভাল আছে ন, এনে বেয়া আছিলে বুলি শুধছিলো নহয়।
ভাল হৈছে, এইটো ভাল হৈ থাকে, মাজে, মাজে অকমান অসুবিধা পায়।
অ'।
অ, এনে, এনে, গা, চা, ভালেই থাকে।
তাকে এ, শনচোন এই আমি যে সেইদিনাখন যে পিকনিক যে গৈছিলো।
আহ।
সেই তালৈ আকৌ যোৱা কথা ভাবিছিলো মই।
আকৌ যাব পাৰি তো, কেইদিনমান খালি দেৰিকে যাম আৰু।
অ, নানে। সহয় গৈ পেলাই মানে বহুত মজা লাগিলে ন, কিছুমান জেগা থাকে, নহয়, তই জ্বলে গৈ পেলাইতো আমনি নালাগে।
থাকে, থাকে, এতিয়া সিদিনাখই অ, তো, এতিয়া পাহাৰ আছে নদী আছে তাৰপিছত টো মানুহবোৰকো লগ পাব পাৰি হয়, নহয়।
অ', অ', কিমান মানুহ দোগিছে ন, তই দুফট, তিনি ফুট। ময় মই এটা মানুহ ত, পাবি।
অ, ততো গ্ৰুপ গ্ৰুপ হৈ থাকে। এটা মানুহ বুলি নহওক।
আহ, অ, হেইৰি উম। তিনি, চাৰিটা মানুহ এনেকে লগ হৈ, পেলাই যায় আৰু এইবোৰ চব লগৰ ধৰ মানে তাত, তো, সেইটো ফেমিলি লৈ পেললে তো, তাত খানা পানিয় খাবলৈ যাব নোৱাৰা মানে গুজছা নাই।
ত, যদি লগৰ কেইটাৰ লগত যদি যাওঁ বুলি ভাব সেইটো মানে একদম মজা জেগা।
হয়। কোন, কেনেকুৱা একো গম নাপায়। কচিনাকী মানুহ ধৰ হৈ যায়।
অ'।
হেল্ল'? শুনি আছ, ন।